হেল্ল'
হেল্ল'
হেল্ল'
আহ শুনি আছানে আহ কি কৰিছা?
আহ কি কৰি আছা?
কি আছো গৈ তুমি
অ এনেই আছো বাৰু মইও।
ভাত খালা
অ বাত খালো তুমি?
এই খালো খালো।
আচ্ছা খবৰ খাতি কেনেকুৱা? অ ভালেই বাৰু। পুৰা মানে গৰমততো বহিবই নোৱাৰে এতিয়া গৰমত। ভাল বুলি ক'ব নোৱাৰি তথাপি আছো আৰু।
এই গৰমত ঘৰত থাকিব নোৱাৰি গৰমত। ঘুৰিবই লাগিব আৰু ব ভাল জেগাত ঠাণ্ডা জেগাত। বাকী কিবা কৰি আছা
আহ ক মানে আছো আৰু এনেই গৰমতো নো কি কৰিম।
অ শুনিছেনে
নাই বহি আছো গছৰতলত
নাই তাকে সুধিছো মে ই তুমি এতিয়া মানে কি কৰি় আছা।
অ আচ্ছা মই আহ পঢ়ি আছো এতিয়া
উৰিশা ন
অ পঢ়ি আছো
কিমান কত পৰি আছে এইবাৰ
মই গ্ৰেজুৱেচন কৰি আছো বি এ অ তুমি
ময়ো একেই চেম
চেম ন আচ্ছা
তুমি মানে কিয় থাট ছেম নে
হা থাৰ্ড চেম এতিয়া আহ
তুমি
মই ফৰথ চেম এইবাৰ
ফটচেম আচ্ছা ওৱান ইছ মোতকৈ দাঙৰ
এই তোমাৰ ইষ্টিম কি হয়
ষ্টিম আঠছে অ মেজৰ মোৰ পলিটিকেল চাইঞ্চ
পলিটিকেল
অ তুমি এডোকেচন আচছা বঢ়িয়া
আঠ আঠ আঠ
আচছা আচ্ছা
বাকী বিজনেছ বা প্লেনিং
আ প্লেনিং তো মানে কি পাৰত ঘূৰি লম তাৰপিছত। ভবাত ভাবিম বাৰু এইটো ওপৰতো বিজনেছ আৰু কিবা এটা লাগি তেতিয়া হয়। কি মানে ভবা নাই বুলি ক'ব পাৰি এতিয়া। ভাবি আছো বাৰু এতিয়া মানে খোৱা নাই এতিয়ালৈকে। অহম হয় মেইন এইটোৱে লাগে বাৰু পোৱা মেইন এইটো মেইন দুইটাৰো ওপৰত ডিপেন্ঞ্চ কিবা কৰিব লাগিব আৰু
অ হয় পিছত এনেই ইটোত উম পিছত ইটোতো নহ'ব তাতে এটো নহব গে তেতিয়া
আহ কৰি থইছো বাৰু আহ উম
বাকী এনে তুমি বিনেছ ধৰা এইবিলাক ব্ৰইলাৰ ফাৰ্ম চইলা ফাৰ্ম নোখোলা নেকি।
হেৰি এইবিলাক হাইডিয়া কৰিয়ে থৈছো বাৰু এতিয়ালৈকে মানে ষ্টাৰ্ট কৰা নাই বাৰু। অ এতিয়া আইডিয়াটোৰ আগৰ আগৰ পৰাইছে মানে এইটো মানে অলপ পটো মানে আগবঢ়াই দিওঁ তাৰ পিছত এইটোত ক কিবাতো লাগেব দি যাম বাৰু এইটোত
উম
এইটোত মানে গ'লে বা মেইন মানে এইটো ভাল বহুত ভাল ন বিজনেছ লাইনত গ'লে
ভগবান তোমাক এতিয়া মানে পাইতাম লাগে মানে এটা এতিয়া পৰিছে যেতিয়া এতিয়া মই এটা আছো মানে তোমাৰ ৰ মেতেল বিলাক আহে বস্তু বনাব লাগে মানে ঘৰতে এ বহি কেনে বনাব লাগে তোমাৰ ধ আৰু আছে তোমাৰ ধৰা এইটো কাট পেঞ্চিল বিলাকো পিক
কাট পেঞ্চিল উম।
কাট পেঞ্চিল ৰাবাৰ সেইবিলাক। মই আৰু এটা কৰি আছো ঘৰত তোমাৰ ধৰা এইটো যোন মানে তুমি এইটো হাত বনাই যায়
উম
ভাতি বনাওঁ আৰু তোমাৰ এইটো অইল
হয় আচ্ছা উম উম ন নাই
তোমালোকৰ ঘৰ ক'ত ইনেই?
এনে মোৰ ঘৰ লক্ষিমপুৰ।
অ
অ ধুৱাৰ
মোৰ ঘৰ তেজপুৰত
তেজপুৰত আচ্ছা
ৰুটি পানী
হা হা তেজপুৰ
আ
বাকী আৰু টব ভবা নেকি'তো যাব।
আহ ফুৰিব যোৱা মানে এতিয়াতো প্লেনিংটো কৰি আছো বাৰু এইকাৰণটো মানে।
উ
কল এতিয়া তুমিতো কল এয়া কৰিলে ভালেই হ'ল মানে এইটো কো দিম বুলি ভাবি আছিলো মানে।
উ
এতিয়া কি কি খোৱা যায় এতিয়া
মানে পোন্ধৰ তাৰিখ মানে আমি মানে ভাবি আছো মানে যাম বুলি।
আচ্ছা ভালে হ'ব সোনকালে যোৱা মানে অলপ বাৰ চিলাই তলেও মানে কিবা টো দিনটো গুচি যাব।
অ পোন্ধৰ তাৰিখ মানে আমি যাওঁ আমি শ্বিলং ফালে যাম শ্বিলং পৰা তাৱাং যাম এনে
অ দুয়টাৰ মাজত যেতিয়া হ তেতিয়া মানে জেগাটো ঠাণ্ডা টো এইকাৰণেই যোৱাটো ভাল হ'ব তালে। দুটাৰ মাজত এতাত গ'লেই হ'ল মানে
আমি ধৰক গ'লে মানে আমি ধৰক সাত আঠ দিন সাত আঠ দিন কাৰণে গৈ আছো মানে।
অ হয় চাহ মানে দহ দিন কাৰণে গ'লেও একো নহয় বাৰু বেয়া নহয় ভালেই হ'ব সেইটো কাৰণেটো আমাৰ লগৰ কেইটামান গোটাব কৰিব নহয়। তাৰপৰা মানে গ্ৰপ হিচাবত ন খালি ছয় সাতজন মান এনেকে গলে ভাল হ'ব।
কম হ'ব নেকি?
গ্ৰপ আচ্ছা কে উ
যদি আমাৰ মতদি ৰাই কৰি দ আপুনি হেল্ল' তুমি যদি আমাৰ লগতে ৰাইড কৰা তেনেহলে আমাৰ তুমি ধৰা এইটো জাকেট টো আৰু মানে ৰাইডিং জাকেট আৰু পেন্ট, তুমি আম আমাৰ পৰাই মানে হেৰি পাবা মানে আৰু
উম
মানে চিলোৱাটো খালি নিজৰ আমি ইয়ক ক কো কৰি দিম মানে বস্তুটো
উম
তোমাৰ নিজৰ চাইজত চিলাই লবা বস্তুতটো নে বস্তুতে পঠাই দিম আৰু এনেকে কৰি আৰু
উম।
আমি মানে বস্তু মানে হিচাপ কৰিলো আৰু মানুহ কোনোবা যদি যায় লে। পাৰিব আৰু পৰা পাছত তোমাৰ ফৰ্টি চিশচ কে পৰিছে পইচা।
আচ্ছা
জাব যদি কবা
এইটো বাৰু জনাম গে বাৰু এইটো
বাক আমাৰ এতিয়া মানুহ বহুত হৈ গৈছো যে চাব।
উম এতিয়া ক'ত আছ ঘৰত নে?
হয় হয় ঘটে আছো
আচ্ছা।
ঘৰত মানে ঘৰৰ পৰা মানে বেলেগ ঠাণ্ডা জাগাত বহি আছো আৰু বাহিৰত
যে কোন কোন আছিল লগত
লগত নই বোলো মই অকলে বহি আছো।
আচ্ছা
বাকী এনেই আৰু জব জব জব এইবিলাক। জব এপ্লাই কৰিচা?
অ কৰি থৈছো বাৰু পুৰা মানে প্ৰেক্টিচ চক্টিচ প্ৰেক্টিচ কৰি আছোঁ বাৰু যেতিয়া ওলাব তেতিয়া পটককৈ দি থ আহিমগৈ আৰু ইণ্ডিয়া গৈছিলে এইকেইটা মাৰি থৈ আহিমগে
এতিয়া আকৌ আৰু এতিয়া মানে আহ আহি আহি আহি আছে নহয় এ আকৌ।
অ উম। হৈ আছে এতিয়া পৰিৱৰ্তিত উম।
দুই তিনি পালে মানে মথাটো লগাই আছো মানে যোনটোত মানে কৰ'বাত কি হ'ব নজানো আৰু মানে। বাইকত লাগিলেই হ'ল আৰু এতিয়া
হয় মানুহে যাৰ ভাগ্যত আছে ত পাব আৰু যাৰ নাই সি মাইক্ৰ মাইক্ৰ নম্বৰ কিব
হয় তুমি কি হবলিল তুমি চিনি পাইছানে নাই
মাৰিছো মাৰিছো মই পুলিচন মাৰি আছিলো মাজতে
মাৰি থাকা মাৰি থাক মানে প্ৰেকটিছ টো কৰি থাকা
ভাল ভাল জেগাতেই মানে বেগ লাগি গ'ল মানে ধৰা আৰু মানে এনেকুৱা হ'ল আৰু দুব মানে দুবাৰ মানে পাও পাওঁ বচোন নাপালো মানে আৰু
উম ম কোনটোত কিবা দিছিলে আছাম পুলিছ নে
আছাম পুলিছ আছাম পুলিছ
অ অ
বাৰ দি কে এইবাৰো দিওঁ লাষ্ট এবাৰ দিম আৰু
অ দিছ একো নাই বয়স আছে ন
ছে
অ ক'ত পৰিগৈ কিবাতো ট্ৰেইনিং মানে কি পাৰ কিবা ক'ত পৰিগৈ মানে ৰানিং কিবা কেইটা
কিটো
কিবা এইটো আছাম পুলিছ ট্ৰেইনিং মানে কি ইটাৰভিউ
দিছিলো নেকি?
আচছা।
ফাৰ্ষ্টত কিবা কেইটা ন ৰাানিং তাৰ পিছত এইতিয়া এক্সাম হৈ গ আছাম পুলিচ।
আকৌ ৰানিং চনিং হব ন এতিয়া?
উ
এতিয়া অক্টোবৰ মান পালেহি এতিয়া আৰু। অক্টোবৰৰ পৰা মানে এইবাৰ শনিছো অক্টোবৰৰ পৰা হ'ব বুলি আৰু।
অ হ'ব দে তেতিয়া তালৈকে মানে অলপ কিবাতো কৰিব পাৰিম আৰু কিবা কষ্ট ম নে কি আৰু প্ৰেক্টিচটো কৰি থাকিলে আহি যাব ৰানিং কৰাটো।
পি প্ৰেক্টিচ চেক্টিচ কৰি আছ নাই এতিয়া?
ম
প্ৰেক্টিছ কৰি আছ নাই এতিয়া?
কৰিছো কৰিছো ততিয়া মানে দৌৰি আছো এতিয়া।
আৰ্টচা মৰ্ণিং কি যাওঁ নে নাই ইভিনিং মানে সন্ধিয়া সময়ত ৰানিং কৰিব? ইভিনিং অ চেইম আমিও ত তেজ ত তেজ মানে মৰ্ণিংতে ইমান কঠিন ক মান উঠিব নোৱাৰোঁ যি
হয় হয় মানে মৰ্ণং মানে আমি হেৰিটো যাওঁ যেতিয়া আমাৰ খেতিও আছে ন।
অ এই চিম আমিওতো যাওঁ এতিয়া লাগি আছো আমাৰ
উ এতিয়া আকৌ বাৰিষা চিজনো হয়।
অ বাৰিষা চিজনো কি কৰো উপাই নাই।
আৰু বেলেগ বেলেগ কিবা শ শিকিছে নে মানে ইউটিউব চিওটিউব্ বনোৱা?
অ এইটো এইটো লাইনত নাই বাৰু। মানে বাকী বেলেগ লাইনত আছে আৰু।
বাকীখিনি ওলাবা, আমি যাম ন যেতিয়া নহয়, এই চেনেল এটা খুলি লবা, ইউটিউব চেনেল লৈ লবা। বা ব্লগ বনাবা তাত
আচ্ছা অ তেতিয়ো তাত মানে অ হয় বাৰু এইটো ফ আগতে আছিলে। মোৰ টু পইণ্ট কিমান আছে টু পইণ্ট ফৰ কে। এইটো কিবা ৰিপৰ্ট কৰিলে তাৰপিছত কিবা হল মানে। চাচপেন চাচপেন মানে কি জানো বেন নে চাচপেন হল। জানো ক'বই নোৱাৰিলো। মানে মেছেজ নাহিলেগে। পাছত পাছৱৰ্ড আহিছিল যে কিমান আহ এইটো মন্থলি চিষ্টেম কিবা চচপেন হল বুলি দেখিছিলে ন পাছৱৰ্ড।
তেতিয়া মানে মেছেজ কৰিলো তাৰপিছত কৈছে যে ৱেইট কৰিব কৈছে। কিমান দিন ইমান দিন মানে কমচে কম। অহ নাইন মন্থ ন মাহ। তাৰপিছত ৱেইট কৰিলে এতিয়া লৈকে হোৱা গে নাই মানে। চাৰ্চ কৰিলে তেতিয়া নোলোৱা হল গে এতিয়া ন বস্তু এটা।
বেন হৈ গৈছে বস্তুটো ন। হেল্ল'?
অ অ এইটো টু পইণ্ট অ। টু পইণ্ট ফৌৰ কে টো কমচে কম পাঁচ বছৰ পাঁচ চাৰে চাৰি বছৰ মান হৈছিলে মানে কিবা চেনেল নচলাকে থৈছিলোঁ তিনি মাহ মান। এতিয়া হৈ গল আৰু এনেকে কি জানো।
দিয়া পিছত ঠিক আছে ন, মই তাৰ পিছত ফোন কৰিম। তোমাক মই ফোন কৰিম ৰিচিভ কৰিবা হয়নে? অ দিয়া ঠিক আছে বাই হা।